লোৱা নোনাই,
অ নমস্কাৰ বাবা,
ভাল আছে নে এ মই ভালেই আছো। কি কৰি আছে এতিয়া।
আপুনি কি কৰে।
এ খোৱা লোৱা কৰি পেলাই বহি আছো অলপ জিৰণি লৈ আছো।
অ অ হল অও হল।
খোৱালোৱা হ'ল।
আপুনি খোৱা লোৱা কৰিলেনে নাই।
অঁ কৰিলো আৰু ভাল হব দেই
কি চব্জি দেখা ওপলগনে
নাই ভাত খোৱা নাই এতিয়া দুপুৰীয়া হল ন এ কিবা কিবি খালো
উম যিকি নহওক, আজিৰ দিনটোতো ভাল আছিলে।
অ
গৰমটো বেছি নাই তথাপিও মানে আবলি আবেলিত কতো যাব নেকি ফু ফুৰিবলে
ত', চাই আছো কেনকা হয়।
অ ৰায়মনা পাৰ্কত যাব বিচাৰি আছো চিনা পাইছে আপুনি শুনা পাইছে না
অ নামটোত শুনা পাইছো
ময়ো শুনা পাইছো ৰায়মনা যিটো পাৰ্ক বনাইছে এইটো মানে আমাৰ অসমৰ ভিতৰত মানে এটা নেচনেল পাৰ্কৰ নিচিনা বনাই দিছে। যেনেকুৱা কাজিৰঙা অভৰাণ্যয় পাৰ্ক যিটো আছে
হয়
এনেকুৱাই তাতে জীৱ জন্তু জীৱ জন্তু বিলাক আছে তা তাৰপিছত চিৰিয়াখানাৰ নিচিনা বনাইছে আৰু তাতে কিবা অলপমান আগতে এটা মানে ৱাটাৰ মানে পানীৰ যিটো পাৰ্ক বনাইছে এইটো শুনা পাইছে আপুনি
হয় শুনা পাইছো ৱাটাৰ পাৰ্ক বুলি যি কয় ন
অ ওৱাটাৰ পাৰ্ক বুলি কয় তাতো মানে ঘূৰি চাই আহিম কিবা তাতে সাঁতোৰাৰ বাবে সুবিধা দিছে পানী বিলাকো মানে নীলা ৰঙগৰ পানী উম ভৰাইছে পুখুৰীৰ নিচিনা বনাইছে আজি চুইমিং পুল কয়। হাতুৰাৰ ঠাই এইবিলাক বনাইছে তাতে মানুহ বিলাকে গৈ থাকে তাতে কিবা কৈ গলে ভাল লাগিব মন টো মানে ফ্ৰেচ হ'ব
সেইটোৱে যাবি বেলাই মই যাব বিচাৰি আছো এবাৰ যাম মই। তাতে কি কি আছে চাবলৈ যাব লাগে কেতিয়াবা মানে ঘৰত বহি থাকোতে থাকোতে না এনেক
নহয় যে মই যোৱা নাই মই গৈছিলো সেই ঠাইত হঅ
অ কি কি আছে তাতে আপুনি অলপমান বিৱৰণ দিবচোন
ৱাটাৰ পাৰ্কত সোমোৱা নাই কিন্তু বেলেগ চাইডত গৈছো মানে ইয়াৰ পৰা আপুনি যদি যায় চে বেছি দূৰ নহয়। ইয়াৰ পৰা যদি যায় আপুনি তাতে ভ্ৰমণ
কিলোমিটাৰ হব তেতিয়া
অ', চল্লিছ কিলোমিটাৰ
চল্লিশ কিলোমিটাৰ নিচিনা ন
অ চল্লিশ কিলোমিটাৰ হ'ব এইটো ঠাইতো মানে কেনকা হয়। আপুনি ইয়াৰ পৰা যদি বাইক বা চাৰিচকীয়া বাহন এখন লৈ যায় এই চাৰি এই হে এইটো মানে কি এটা পিকনিক স্পট বনাই দিছে আপোনাৰ ফেমিলি যে আছে। আপুনি বিচাৰিলে সেই ফে ফেমিলী লৈ যাব পাৰে আৰু। তই গ'লে এটা মাইণ্ড ৰিলেকচন মাইণ্ড টো বহুত ৰিলেক্স হয় তাতে এটা ডাঙৰ এটা নদী আছে বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে তাতে।
দূৰ দূৰণি পৰা আহে না।
বহুত দূৰণিৰ পৰা মানুহ তাতে আহি পিকনিক খায়। ভোজ খাবলৈ আহে তাতে। অ', আৰু তাতে আছে আৰু এটা নেচনেল পাৰ্ক যিটো কয় অঁ'।
তাতে গ'লে আপুনি এইটো চাব পাৰিব যে তাতে বাঘ আছে। হাতী আছে কিবা কিবি আছে আৰু। বহুত ধৰণৰ বহুত আৰু তাতে চছেফটিও আছে ভাল। তাতে সিহঁতৰ ফৰেষ্ট গাৰ্ড যিবোৰ আছে। ফৰেষ্ট গাৰ্ড গাৰ্ডবোৰ বহুত ছেফ্টি দিয়ে। ভ্ৰমণ কৰাটোটো বহুত ভাল।
অ সেইটোৱেই যাব লাগে কেতিয়াবা।
হয় হয় ভ্ৰমণ কৰাৰ কাৰণে এইটো বহুত এটা ভাল ঠাই।
সেইটো না দিনটো মানে
মানে শান্তিৰ বাবে তাতে কিবা ভাল লগা বা মনটো ফ্ৰেছ হোৱাৰ বাবে।
হয়।
তই যাব বিচাৰি আছো মই গিছিলো গৈছিলো। দুদিন তিনিদিন মান আগত গৈছিলো বালি মাৰি। যিটো মানে পাৰ্ক বনাইছে নতুনকৈ আপুনি কিবা কয়। কেতিয়াবা ফেচবুকত কেতিয়াবা ইউটিউবত। চাব পাৰিব, আপুনি কেতিয়াবা। যিটো বালিমাৰি পাৰ্ক আছে এতিয়া ধুনীয়া বনাইছে। ভাল বনাইছে এতিয়া নদীৰ ওপৰত। মানে পিছবডৰ নিচিনা বনাইছে তাতে মাজত গৈ পেলাই আপুনি ফট' ডাবল ফটো উঠিব পাৰিব। ছবি উঠিব পাৰিব। আকৌ কিবা ক দুফালে দুটা ব্ৰীজ বনাইছে পুল বনাইছে।
হয়।
ফুল ফুলত। আপুনি উঠি পেলাই মানে তাতে ফটো উঠিব পাৰিব। আকৌ কিবা হয়। বহাৰ বাবে ঠাই বনাই দিছে। বহিব পাৰিব আপুনি। অঁ' ফেমিলি লৈ যাব পাৰিব তাতে। বেয়া কোনো দৃশ্য দেখা নাপায় তাতে। ফেমিলি লৈ যাব পাৰিব। ল'ৰা-ছোৱালী সকলো লৈই যাব পাৰিব। তাতে অকল কিবা এইটোৱে প্ৰব্লেম যে আপুনি মানে তাতে খোৱা লোৱা লৈ যাব লাগিব, তাতে বেছিভাগ খোৱা খাদ্যৰ দোকান নাই। আছে সৰু-সুৰা যেনেকুৱা কুৰকুৰি, এইবিলাক পাব পাণ পাব।
হয়।
গুট উ গুটকা বিলাক পাব। সেইবিলাকে পাব। খোৱা খাদ্য নাপায় তাতে যেতিয়া আপুনি কেতিয়াবা যায় তাতে থাকিবলৈ খোৱা ঘৰৰ পৰা বনাই লৈ যাব, তাতে গৈ পেলাই খাব।
হয়।
আৰু বেছিভাগে বজাৰৰ আজিকালি মানুহে মেলাত গ'লে, কিবা পাৰ্কত গ'লে তাৰ পৰা বস্তু বাহিনী কিনি খায়। এইবিলাক খোৱাটো ভাল নহয়, কিন্তু মানুহ আজি
হয়-হয় সেইটোতো, সেইটোতো বেলেগ কথা হয়, ইয়াৰ পিছত আৰু আপুনি ক'ৰবাত যাব বিচাৰি আছে নেকি?
বিচাৰি আছো মই যাব, মানে গুৱাহাটীত যাব বিচাৰি আছো এবাৰ।
গুৱাহাটীত এতিয়া যাব গৰমত ছিজন হয় দেই, এতিয়া আপুনি এটা কাম কৰিব পাৰে
মোৰ আশা আছে তাতে মানে ব্ৰহ্মপুত্ৰ নদী যিটো আছে
হয়।
লুইতৰ পাৰ কয় এইটো আমাৰ অসমত।
হয় হয়।
তাৰে তাতে মই যাম এবাৰ, লুইতৰ পাৰৰ ওচৰত গৈ পেলাই তাতে বহিম নদীৰ ওচৰত মানুহ বিলাকে তাতে গৈ পেলাই মানে সময় সময়ে পাৰ কৰি থাকেতে। পাৰ কৰি থাকে তাতে বহি পেলাই, ভাল লাগে। তাতে মানে কিবা ব্ৰহ্মপুত্ৰৰ নদীৰ পাৰত ঠাণ্ডা লাগে। বতাহ আহি আহ আহি থাকে, খোলা ঠাই ন সেইবিলাক? যিমানে গৰম না থাকক কিয় অলপমান গছৰ তলত যদি জিৰণি লয় আপুনি গছ যদি ওচৰতে থাকে ভাল লাগিব তাতে বহি পেলাই
হয়।
দেখিব পাৰিব, ডাঙৰ- ডাঙৰ জাহাজ তাৰ পিছত নৌ- নৌকা বিলাক।
উ
পানীৰে গৈ আছে, থিয় হৈ আছে, মানুহ বিলাক তাতে উঠি আছে। ঘূৰি ফুৰি আছে আপুনি কেতিয়াবা যদি বিচাৰে তাতে উঠিব পাৰিব নৌকা বিলাকত উঠি পেলাই আপুনি ব্ৰহ্মপুত্ৰ নদী তাতে ঘূৰিব ফুৰিব পাৰিব, ভাল লাগিব। আৰু মইও ভাবিছো আমাৰ যিটো গুৱাহাটীৰ ওচৰত যিটো ফেন্সি মাৰ্কেট কয়। ফেঞ্চি মাৰ্কেট বুলি কয় তাত তে শুনা পাইছো কাপোৰ কানি বিলাক মানে ভাল ভাল কাপোৰ পোৱা যায় তাতে কম দামতে পোৱা যায় সেইবিলাক। আকৌ লৈ আহিম দুটা এটা। তাতে মানে কাপোৰ কিনি এইবিলাক কিনি লৈ আহিম বস্তু বাহিনী।
আৰু কিবা মই ভাবিছো জি এম চি টো কয় আমাৰ হস্পিতেল তাতে মানে অ' অলপমান ঘৈনীয়েকক দেখুৱাই লৈ আহিম, অলপমান সমস্যা দি আছে।
পেট্ বিষাই থাকে বিষাই থাকে সেইবাবে ভাবি আছো যাম জি এম চি লৈ ডক্টৰক দেখুৱাম। ড ইয়াৰ আমাৰ গোসাইগাৱৰ ওচৰতো দেখুৱালো ডক্তৰক। ভাল নহয় এইবাবে লৈ যাম গুৱাহাটী। এইটো এটা ডাংঙৰ হস্পিটেল ন'। তাতে
সেইটোতো নিজৰ নিজৰ পাৰ্চনেলি হয় ন', আপুনি এতিয়া যদি যায় সেইটো যায় নিজে পাৰ্চনেল হয়। আপুনি এতিয়া মই মই কি কৈছো শুনক। এতিয়া যিহেতু গৰমৰ ছিজন, মই বিচাৰি আছো এতিয়া জম্মু কাশ্মীৰত যাব বিচাৰি আছো হ'।
জম্মু কাশ্মীৰত যাব অ'।
অ' জম্মু কাশ্মীৰত যাব বিচাৰি আছো, আৰু ইয়াৰ কাৰণে আমি অ' তাতে এতিয়া ঠাণ্ডা আছে। মানে কি হয়, আমি যেতিয়া দুই তিন দিন বা চাৰি দিন পাঁচ দিনৰ বাবে যেতিয়া ভ্ৰমণৰ বাবে কেতিয়াবা ওলাইযাওঁ।
অ'।
আমাৰ কিবা কিবি ভুল হয়, যেনকে তাতে এযৰা কাপোৰ লৈ যাব লাগে। তাতে এটা কম্বল লৈ যাব লাগে, কিন্তু আমি সেইবোৰ সেইবোৰ পাহৰি যাওঁ। কিন্তু সেইকাৰণে আমি কি কৰিব লাগে, তাতে মিলি জুলি যিকেইজনে যাওঁ, তাতে এটা দোকানত হওঁক বা কিবা এটা ঠাইত হওঁক বা কিবা এটা ঘৰত হওঁক বহি সেইটো আলোচনা কৰিব লাগে আগত। যে আমি ইয়াতে গৈ আছো এইটো এইটো আমাৰ লাগিব। এই বস্তুটো মোৰ প্ৰয়োজন, এই খোৱা খোৱা লোৱা বস্তুটো মোৰ প্ৰয়োজন, এনেক পানী আছে বেলেগ ঠাইত পানী আমাৰ আমাৰ বাবে নহয়। আচ্ছা। আমাৰ গাত সেইটো ফিট নহয়। তাৰ কাৰণে কি কৰিব লাগে, নিজৰ ঘৰৰ পৰা পানী লৈ যাব লাগে তাতে।
ইটোয়েই মানে তাতে জম্মু কাশ্মীৰ ঠাইতো ঠাণ্ডা আছে তাতে।
মানুহও গৈ থাকে ভাল ঠাই এইটো। মানে
সেইটো
ভাল লাগিব। তাতে তাতে গ'লে আকৌ চুৱেটাৰ এইবিলাক লৈ যাব লাগিব, লগতে জোতা পিন্ধি যাইব যাব লাগিব টুপি লগাব লাগিব কাপোৰ কিনি ভালদৰে লৈ যাব লাগিব আৰু পিন্ধিব লাগিব।
হয়
নহ'লে আকৌ বেছি ঠাণ্ডা লাগি গলে বেমাৰত পৰি যাব
পাল ঠিক আছে বহু আলোচনা কৰি লও আৰু কেতিয়াবা সময় পালে আক আকৌ কৰিম
হয়', এইটোয়ে মানে কৰিম আপোনাক কেতিয়াবা আ মইও যদি যাওঁ কেতিয়া যাব আপুনি মানে জনালেই হ'ল দিন তাৰিখটো মই যাম আপোনাৰ লগত তেনেহলে মইও ভাবি আছো যোৱা নাই এতিয়াও জম্মু কাশ্মীৰত মানুহে কয় আমাৰ কিবা কয় উম ভাৰত ভাৰতবৰ্চৰ ভিতৰত এইটো কিবা কয় এটা মানে দেখিবৰ নিচিনা এটা দৃশ্য
এইটো মানে কেৱল ভাৰতবৰ্ষ নহয় আমাৰ গোটেই পৃথিৱীতো আ আছে নহয় এই আই জম্মু কাশ্মীৰ যিটোত ঠাই আছে এই জম্মু কাশ্মীৰ ঠাইতটো আমাৰ পৃথিৱীৰ বাবে এটা বেষ্ট বুলি কয় অ ঠিকেই এই পৃথিৱী বা বাবে এটা বেহস্ত বুলি কয় এই জম্মু কাশ্মীৰ টো
অ
সেইকাৰণে চিন্তা কৰি আছো এবাৰ চাই চাই মেলি আহো
সেইটোৱেই মানুহে আজিকালি তাতে গৈ পেলাই শ্বুটিং কৰি থাকে হিৰ' বিলাক চিনেমা কৰি থাকে তাতে দে দেখুৱাই কেতিয়াবা টিভিত অ', চালে ভাল লাগিব, নিজৰে চকুৰে দেখিলে তাতে মানে ফূৰ্তি অনুভৱ কৰিব পাৰিম যে কিবা এ এটা ভাল ঠাই পাইছো তাতে মানুহে কেনেকুৱা বচবাচ কৰি আছে কি খোৱা খাদ দ্য জোখাই আছে তেওঁলোকৰ ৰীতি নীতি ব্যৱহাৰ এইবিলাক শিকিব পাৰি। ম জানিব পাৰিম যি কি নহওক যে তেনেহলে আজিৰ বাবে আলোচনা হেক